হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
কি কৰি আছা
মই এতি গৰমত বহি আছো।
জনানে।
উম।
উম ভাত পানী খালে নাই?
ভাত খালো।
মোৰ খাল খাই হ'ল। খাই গৈ পেলাই বহি আছোঁ বেয়া গৰম দিছে না।
ক'বালে গৈছিলি নি?
গৈছিলো ভোকপুৰিলে গেছ এজেঞ্চিলে।
আচ্ছা মা আছে নাই?
হম।
মা
উম। অ', মা টো ভালকে অহা নাই।
ভোকপুৰ গেছ এজেঞ্চি কিহৰ কাৰণে?
হা।
এইটো তোৰ এই বাহিৰৰ কিবা গেছৰ কাৰ্ড, কিবা আৰু বি এছ চি নম্বৰটো অহা নাছিলে। সেইকাৰণে তালে গৈছিলোঁ।
ভাৰত গেছত।
জিনটো লগত লৈ গ'লো। এক গুলি, দুই ছিকাৰ কালি স্কুটি খনে তেল নাই না, তাত থৈ আহিলো। সেয়েহে লগতে সেইখন লৈ আহিলো।
উম', ভাৰত গেছৰ নি?
হম?
ভাৰত গেছ হে। উম।
অ'।
ভাত কি খালি?
ভাত মাটি-দালি, তাৰ পৰা উম', এইটো ডাঙবডী, আলু ভাজি।
উম।
তাৰপিছত আচাৰ এনেকেই। তই
অ' তাপা কলেজ? কলেজ যোৱা নাই নেকি, আজি?
কলেজ যোৱা নাই, কলেজ আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস যে
অহ।
ৰাভা দিৱস পাতিছে, যোৱা নাই সেইকাৰণে।
অহ। অ', বেয়া গৰম দিছে বে- হু
কলেজ বন্ধ হৈ আছে।
অহ।
উম।
এইবাৰ কি চেম নো?
থাৰ্ড, ফৰ্থ, থাৰ্ড চেমৰ একজাম দিছো।
অহ।
উম। গৰম কেনেকুৱা, বহুত নি?
হুম।
গৰম কেনেকুৱা, বহুত নি?
এ বহুত চোলা-তোলা খুলি ফেন-চেন লগাই শুই আছো।
উম'।
এতিয়া বৰষুণ লাগে, বৰষুণ উম
গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে নাই
কি কৈছ?
গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে নাই?
ফোন কৰি আছিলে, মেছেজ এ সোপা দি আছে নহয়, কিলিং-কালাংকে
কি বুলি কৈছে, গালি পাৰিছে নেকি?
কৈছে, কিয় ফোন অফ কৰি থৈছ ধেই গাইছে কিবা-কিবি।
উম।
তই বাৰুকে মেছেজত নিদিলি বুলিহে মোৰ লগত নাই বুলি মানে মই এ তোৰ লগত গৈ বুলি ক'লো মানে
কৈ দিলে হ'ল দেখোন হেৰি লগত গৈছিলো, বাইদেউৰ লগত গৈছিলে বুলি
মই মই কৈছো ভোক পুৱাই আহিছো, গেছ এজেঞ্চি বাবু লগত এনেকে ক'লো মানে
উম'। বাইদউৰ লগৰ বুলি কলে গালি পাৰিব নে কিনো
অ'।
কেলা
এ এনে এইবোৰ কৰ লোকৰ চাকৰ কৰি আছো, আল-বাল এনেকে এনেকে দিয়ে।
অ'।
হা-হা সেইকাৰণে
উম'।
পইচা পালো না, আজিটো যোৱা মোক আজি ষাঠি টকা দিলে ভোক এ যোৱা
আচ্ছা,
ষাঠিটকা দিলেতো ষাঠিটকা পইচাটো পালো ন মই এনে যাবই লাগে।
মোৰ যে চিনেমা প কি হ'ব, মই ভাবি পোৱা নাই নহয়।
মোৰ ময় দিলো মই আহিব মই বটো কেচেল কৰিব লাগিব।
ে পেন্টো আহিছিলে টু নাইটি ইমান ধুনীয়া পেণ্টটো আহিছিলে মই কি কৰিল,
সেই যে তই ফোনটো ৰিচিভ কৰিব কব লাগিছিল আৰু দেৰিকে মোৰ পৰা পইচা লৈ পেলাই তই কৰিব পাৰিলে।
পাহৰি থাকিলো মই,
এটা ৰী দিত আকৌ,
ৰি দিব পাৰি জানো।
পাৰি আকৌ পাৰি ন সুধিবলৈ,
দিব পাৰি অ দিব লাগিব।
আহ সঞ্জীপৰ কি হল খা খবৰ
সন্দীপ খা খবৰ, কোনটো চঞ্জী বা টচা নে
হ!
তচা আছে তচখন তাক গাৰ্লফ্ৰেণ্ডক এডমিশন দিয়াবৰ কাৰণে ফোন কৰি আছিলে। কলেজত এডমিশন দি আছে নে সুধি আছে। যে,
অ ময়ো কালি তাক মেছেজ দিছিলো বোলো কামটো কি হ'ল কৈছিল নহয় চাই দিম বুলি তাৰপা বোলে ৰ ৰ, মই ফোন মাইম, ইনেই কৈ আছে নে কি জানো।
এনে কাৰণে কামত ব্যস্ত হয় এইবোৰ বহাবলৈ ঘ বেয়া পায় নে কি,
উম! হ!
চাওঁতে চাওঁতে দিনবোৰ গৈছেগে মাথতে, কথা মৰাই নাই পইচা পেলাই লোন লৈ থোৱা আছে।
অ,
পোন্ধৰ হাজাৰ টকা,
কিয় বনোৱাালা।
গোটৰ পৰা মই পোন্ধৰ হাজাৰ টকা লৈছিলো নহয়।
তই লৈছিলি নে কি, সেইটো এতিয়া মাহে মাহে কোনে দিয়ে তই দিয় নে মা মায়ে দিয়ে।
মই দিওঁ,
উম।
পাঁচশ টকা পাঁচশ টকাকে,
মাহে মাহে! ফাপৰ চুটি যাবচোন।
টাকেটো। চে চা যাবলৈও লগ ধৰিছিলে। চেচা যাবলৈও লগ ধৰিছিলে।
কোনে?
পংকজ হতে
মই এটা যোৱা দেখিছো তো মই পংকজ মানে এইটো পংকজ নেকি পংকজ নি
উ ভৱ পংকজ নহ দিপাংক পংকজ হব পাৰে দেই ভৱ দীপাংকৰ যাম বুলি কৈছিলে এইফালে ফে এই এইফালে এইটো পুষ্প পিতেক তাৰপিছত বিকি ৰজা তেনেকে
আহ বেলেগ এদিনা যাম ৰ
ধেৰ প্লেন এৰো মোবাইল কিনিব যোৱা কথা আছিলে মোবাইল কিনিবলৈ মই নাযাওঁ বুলি ক'লো
অ
দাদা মোবাইল কিনিবলৈ গৈছে নহয়
অঁ
এই নেক্স মাহতে নেক্স মাহ নেক্স মাহ যাব লাগিব কামলে
উ কি কাম পাম বা এতিয়া হোতে হোটেল অ ইন্টাৰভিউ
মাৰি গলেই গুচি যাম আৰু
কি কাম পাম বা এতিয়া গেলা
কিবা এটা সোমালেই হ'ল কিবা এটা সোমালেতো লিংচিং পাম ন দুমাহ তিনিমাহ থাকিলে
উম
উম উম
উম থাকিবই লাগিব
তাকে এতিয়া পইচা পাতি নাই বেকাৰ এনেক থাকি লাভ নহ'ব মানে গম পালো মই যিটিটো গ'লেই যিটি কামেই নাই
যি টি
হাঁ
যদি বোলে অহা বচ কাম আহিব যদি চেকেন মতে চিস্কটি ফাইভ হৈ যায়গৈ নহয় হো বাওঁ
নহ নহ তই মাৰিব পাৰিবি ন তোৰ তেতিয়া প্ৰথম হেৰিটো হ'ব ন জানিবি তই
যদি মোৰ যদি মাৰ্ক যদি বাঢ়ি পেলাই যদি কেনে ছিক্সটি ছিক্স মান হৈ যাগে ম কৈ দিম ন আকৌ
ইমান নাপায় আৰু ছয় সাত মান পাৰিব
উম বাৰ তেৰ মান বাহি যাব বুলি কৈছে।
এ কৈছে কিন্তু তোৰ তোৰ আকৌ হেৰিহে এ ফাৰ্ষ্ট চিৱে
উম।
কাচিবা ইমান নবাে না
বাঢ়ে দেখোন
মানে মোৰ কি হ'ল, মোৰ যোৱাবাৰ তোৰ হেৰি আছিলে আকৌ মানে তোৰ আমি যে চাইছিলো যে তোৰ যে ফৰ্টি নাইন যে স্কৰ যে দেখা যায়।
উম।
মোক সেইটো, সেইটো স্কৰ দেখাইছিলে ফিফটি ছিক্স।
উম।
তাৰ পৰা মোৰ সেইটো ফিফটি চিস্ক মানে মই মাইচ মই নকৰিলো মানে মাইচ নহাকৈ বাৰহি গৈছে।
উ উম।
তেতিয়া আছিলে।
অ' তেতিয়াহ'লে মোৰ যদি যদি মাইনাচ নকওঁ, বোলে ছিক্সটি হৈ আছে যদি বাঢ়ি ছিক্সটি চেভেন মান হৈ যাব পৰে নহয়।
উম।
মেইন খনৰ মানে তাইক ছিক্সটি ফ'ৰ বুলি আহিছে।
অ' মেইন খনতটো নামতে আহিব তাই।
না অ' তাকেইতো‌ নাও আৰু মাৰ্কটো লিখাই পেলাই আহে নেকি
অ' গোটেই স্কাইপৰ্টো আহিছে অ'
উম।
যদি সেইটো আহে, নাম যোৰ আহিলে তই ফিজিকেল দিব পাৰিবি আৰু।
উম। তলে প নাই সেইয়া বিশ্বভাগৰ ছিক্সটি চেভেন, ছিক্সটি ছিক্সটি নাইন।
অ' ই মোক চেভেন, অ' মোক ই চেভেনটি থ্ৰি বুলি কলে
ন দিব্য দিব্য, চেভেনটি থ্ৰি বিশ্বভাগ হৈ আছে দিব্যৰ কথা কৈছে দিব্য।
দিব্য ছিক্সটি নাইন।
উম।
এ তাৰ কথা বিশ্বাস নাই।
উম। অনুপল হে কোৱা নাই। মাৰ্কটো
আহ।
এ ভাইটি কাৰনে পাব দে তাৰতো গা ওৱান নাইনটি কিমান অ' কি ওৱান নাইনটি নাইনটি থ্ৰী। নাইনটি থ্ৰী! ! ! ! ! ! ! ! ! !
অ' বহুত পাইছে দেই।
এ ভিডিঅ বনাও যে ফৰ্টি চিক্স
উম।
সি সি সিহঁতে বেছি পালে এ তাৰ নম্বৰ নাহিলে মানে। মই মই ভাবিছিলো যে খালি ও চাগে কিন্তু নোৱাৰিলে খালিবলৈ
উম, উম।
দি দিয়েনে কি এই নে।
কিয়নো। কোনে কোনে?
বিটোপণ।
অ বিটোপণৰ কিমান হল?
ফৰটি ছিক্স এ টুটেল।
হে।
উম, মানে মাইনাছ কৰি।
চাই আছিলি তই?
হুম।
তই চাই আছিলি?
হুম।
কি পহে নো তেতিয়াহলে? মই যে মা কছম মই একো নপঢ়া কে দিলো অ মই মা শপত একো নপঢ়াকে
প্ৰথমবাৰ মোৰ তেনেকুৱাই হ'ল নহা, প্ৰথমবাৰ ডাইৰেক্ট একো নে নেজানোৱে একো নাজানো, ঘেন্টা একো নাজানো তাপা গুছি গলো নহয় তেনেকে তেনেকে গৈ ডাইৰেক ডাইৰেক্ট মাৰি দিলোগে ডাইৰেক্ট মাৰিছিলো ইমান নম্বৰ পাই গৈছোঁ কিন্তু এইবাৰ কিন্তু অলপ চাইছিলো কিন্তু কাম নাহিলে আৰু টান আহিলে না
অ ভবাই নাছিলো ইমান হব বুলি
উম তই এবাৰ গুচি যাবি দি দিবলৈ
তাকে দি চাওগে এইবাৰো ছিক্সি এইবাৰো ছিক্সটি থিৰ পৰা গুচি আহিলে ন
ছিক্সটি ফ'ৰ কাট অফ
অ তাকেতো ছিক্সটি অ ছিক্সটি ফৌৰ পৰা
এ তহঁতৰ তহঁতৰ ছিক্সটি ছেভেন মান আহিছে
আমাৰ ছিক্সটি চেভেন মান আহিছে অ
উম আমাৰ চিস্কি ফৌৰ
বনাব লাগিব এন ছি এল
উম
অ বেছি বনাবলৈ হাক দিছে আৰু বেছি অ গ আছিলে ই ডব্লউ এ
উম
ব্ৰইলাক সুধিবলৈ কৈছে জানো কি হয় ব্ৰইলাৰ কিমান মাৰ্কত পাইছে
এই ব্ৰইলাৰটোতো নাইনটি ফ'ৰ নে নাইনটি ফাইভ পাইছিলে
বাবুদাই বাৰু নাইনটি থ্ৰী
উম মানে ব্ৰইলাৰ বেছি চি আছিলে নাম্বাৰটো
উম এ বাবু দা নাই অ হেৰি যাব ব্ৰইলাৰ নাইনটি চভেন মনত পৰিছে এতিয়া
এতা জিন্তু, জিন্তু হেৰি একেবাৰে, জিন্তুক এতিয়া‌‌ কিনি দিওঁ নে স্কুটি এখন?
স্কুটি কিনি দিব নি?
অ জিন্তুৱে বাইক চলাব নাযানে যে, তাক কিনি দিব